অহ এনেই ছাৰে নতুন। এয়া এইবিলাক অফাৰ আহিছে ন এয়াৰপৰ্ট ফোনৰ সেয়া চাই আছো আৰু। অনলাইন।
অ'হ।
তুমি ক'ত আছা আৱাজ আহি আছে। বহুত অহ ভাত খালোঁ মই।
মইতো ঘৰতে আছো বাৰু।
আচ্ছা-আচ্ছা ন কিবা এটা আৱাজ ‌আহি আছিলে। মানে কিবা উৰি থকা তেনেকুৱা।
অ', অ', হয় নেকি এতিয়াও আহি আছে নেকি?
নাই। এতিয়া নাই। অহা দিয়া।
অ', অ', অ', অ', তাৰ মানে মই তেনে আৰু আছিলোঁ আৰু শুই আছো।
আকৌ আহিছে অহ', গম পাইছোঁ। ঠিকে আছে দিয়া। বাকী তুমি ভাত পানী খালা।
অহ', মই ভাত খালোঁ তুমি খালা।
মই এতিয়া জাষ্ট খাই উঠিছো মানে মায়ে আজি। হেৰি বনাইছিলে ন এনেকে পনীৰ বনাইছিলে। পানীৰে খালোঁ আজি সেয়া।
অহ', অহ', পনীৰটো মই ভাল পাওঁ। দে মই বহুত ভাল পাওঁ। পনীৰটো মানে।
ভাল পোৱা নেকি? আচ্ছা ঠিক আছে তুমি। ঠিক আছে তুমি এটা কথা কওঁ হা তোমাক এইফালে চিকেন দিব এইফালে পনীৰ দিব তুমি কোনটো খাবা।
চিকেন অফকৰ্চ চিকেনতটো মই মানে বেছি ভাল পাওঁ আৰু পনিৰটো ভাল পাওঁ। বাট যদি চিকেনৰ লগত কম্পেয়াৰ কৰে তো। চিকনৰ লগত কম্পেৰিজন একো নাই আৰু আই লাভ আই লাভ মানে।
অঁ তুমি চিকেন টো বেছি ভাল পোৱা ন।
উঁ মালাই চিকেন টো খাই পাইছা তুমি কিমান ধুনীয়া লাগে।
মই মালাই মই খাই পাইছো মানে মালাই চিকেনটো খাই পোৱা নাই মাল চিকেন টো কেনেকে বনাই?
আৰে মালাই চিকেন তুমি নাই খোৱা তোমাক তোমাৰ লগত মই গৈছিলো ন এদিন অঁ বাৰ্থডে পাৰ্টিত গৈছিলো। তেতিয়াতো মালাই চিকেনটো আছিলে।
অঁ আচ্ছা আচ্ছা হেইটো নেকি মালাই চিকেন
অ মানে এইটো মালাই মিথি মালাই মেথি মালাই চিকেন আছিলে।
ওম ওম তেনে খাইছো দেই খাইছো খাইছো খাইছো অঁ ভাল লাগে দেই বহুত টেষ্টি লাগে।
মই মানে আই লাভ মালাই মানে মালাই লগত চিকনতটো ভাল লাগে। দেন মানে বহুতে ভাল লাগে আৰু মই ভাল পাওঁ দেই।
অঁ সেইটো ভালে হয় আৰু মালাই চিকেন টো ভাল লাগে অলপমান মিঠা মিঠা নিচিনা লাগে ন জ্বলা টো ইমান নাথাকে।
অঁ লাইক ইমান বেছি স্পাইচি নাথাকে আৰু জাচ মানে চফ চ এটা মানে টেষ্ট এটা থাকে বহুত ধুনীয়া এটা
সেইটোৱে সেইটোত মানে বেছি মচলা চচলা নিদিয়ে ন। উমঁ গম পাইছো বাকী মই এনেকে ভাবিছো এনেকে ডিচ বিলাক বনাই চাইছো ন মই মানে মাজে মাজে কিবা কিবি ডিচ বনাই থাকো ঘৰতে মানে বস্তু বিলাক মাংস চাংস বাহিৰত গৈ পেলাই অ সেইবিলাক মই বনাই থাকো চ' মই এনেকে মালাই চিকেনো বনাম বুলি ভাবিছো মানে তুমি ভাল পোৱা ন। তোমাৰ কাৰণে লৈ আনিব বনাই।
অঁ! অঁ মানে মই বহুত ভাল পাওঁ আৰু মালাত চিকেন তুমি বনাই আনিবা আৰু।
মই বনাই তোমাৰ কাৰণে লৈ আনিম বাকি তুমি কেই পিছ খাবা চিকেন?
চিকন তো মানে এনেকে বনলেছ হ'ব নে লাইকে ব'ঞ্চ হ'ব।
না না মই বন নাৰাখু মই বনলেছ ৰাখো।
বল তৰ লগতো ভাল পাওঁ বাৰু এনেকে একো আপত্তি নাই মানে দুই তাৰ দুইটা মিক্স কৈ আনিবা।
আচ্ছা আচ্ছা হ'ব দিয়া আৰু মালাই চিকেনটো এনে মাটনৰ লগত বনাব পাৰি নেকি?
মাটন অঁ মাটন নাখাওঁ।
তুমি মাটন নোখোৱা নেকি?
না -
এটা কাম কৰিম মই যে চিকেনটো বনাম তাত এপিচ মানে মটন লুকাই থৈ দিম তুমি গমো নাপাবা মটন হয় নে নহয় সেইটো। গম পাইছা অ তুমি সেইটোয়ে খাই দিবা পিছত মই তোমাক কম মাটন বুলি। অঁ হ'ব দিয়া তেনে বাকী তুমি এনেই খেলা খুদা কৰি আছা নে আজিকালি?
খেলা কুদাতো মানে ইমানটো কৰা নাই মানে এতিয়া কলেজ আছে। ঘৰ আহিছোঁ, ঘৰতো আৰাম কৰিছোঁ। ইমান সেয়া নাই কৰা, যাষ্ট নৰ্মেল আৰু। অ' কালিতো মোৰ শ্বুট কৰিব যাম, তুমিও যাবা ন'?
অ' কালি শ্বুট কৰিব যাবা ন' অ' কালি মোক অ' কালি মই চিঅৰ যাম দিয়া তুমি তোমাৰ লগত।
কিহৰ কাৰণে? অ' আমি যাব লাগিব ন' আৰু মই মানে ৰেডি হ'ব লাগিব আৰু মই মানে আমাৰ শাৰীৰ লগত আছে। ত' শাৰীটো মই মোৰ লগৰ ঘৰৰ পৰা আনিব যাব লাগিব। চ' সেইবোৰে মানে সেইবোৰ কৰ উ, লগৰৰ ঘৰৰ পৰা আনিব লাগিব আৰু মানে এনে কি হৈ যায় কি, মই শাৰীটো পিন্ধিব নাজানো। আৰু মই মাক ক'ব লাগিব আৰু মায়ে মানে পিন্ধাই দিব লাগিব। চ' মায়ে পিন্ধাব, টাইম লাগিব, নিজে পিন্ধিলে মানে জল্দি হৈ যায় কিন্তু এতিয়া মায়ে পিন্ধাব ন' বহুত টাইম লাগিব।
অ' আচ্ছা আচ্ছা সেইটো হয় বাৰু দে, সুৱা শাৰীটো এইটোতো নৰ্মেল বস্তু, এইটোটো তুমি নিজে পিন্ধিব শিকিব লাগে ন' এতিয়া।
শিকিব লাগেবাট মানে এতিয়া ইমান পিন্ধা পিন্ধি নহয় ন' সেইকাৰণে মানে ইমান নাই কৰা আৰু। বেছি পিন্ধিলে মানে পিন্ধিব জানিলো হয়, এতিয়া নিপিন্ধো ন'। চ' সেইকাৰণে মানে ইমান নাজানো পিন্ধিব।
আচ্ছা আচ্ছা, তুমি অলপ শিকিব লাগে পিন্ধাটো আৰু মই বাৰু শাৰী পিন্ধাটো জানো, মই তোমাক শিকাই দিম দিয়া
অ' তুমি জানা, তুমি কিয় পিন্ধা নেকি?
অ' মই মানে শাৰীটো নিপিন্ধো কিন্তু মোৰ ভন্টি আছে ন' ভন্টি এনেকে পিন্ধাই দিও মা নাথা পিলে, এইটো জানো আৰু।
ভণ্টিও আছে, তোমাৰ তোমাতকৈ ডাঙৰ নে সৰু?
ন' মোতকৈ সৰু হয়, দুই বছৰ সৰু। আইটোৱে। তাই এতিয়া পঢ়ি আছে, ক্লাছ টুৱেলভত আহি পাইছে।
অ' টুৱেলভত নেকি আচ্ছা আচ্ছা, তাই মানে এইবাৰ ব'টছ দিব ন'?
অ' এইবাৰ ব'টছ দিব, তোমাৰ হাই ছেকেণ্ডেৰী দিব আৰু। পঢ়াত অ' পঢ়াত বহুত ছো কা দেই ছোৱালীজনী আমাৰ মানে বহুত ভাল লিখা আৰু তোমাৰ স্পৰ্টছত তো আছে তোমাৰ ফুটবল খেলে, ভলীবল খেলে, চব খেলে আৰু মানে দেখি দেখিবলৈও ধুনীয়া আছে, সেয়া আৰু।
মানে ভালে আৰু, তাই চবতে যদি কৰিছে যদি তাইক কবা মানে চবতে কৰি থাকিব কাৰণে। আৰু তাই ক'বা কি অকল পঢ়াত হ'লে নহ'ব হা, মানে চব জাগাটো চব জাগাৰ পৰা লাগিব মানে ভালকে পঢ়া শুনাও হ'ব লাগিব। আৰু বাকী চব মানে চব স্কিলচ লাগিব কিন্তু।
এতিয়া মই তোমাক কি কলোঁ তাই পঢ়া লিখাত ভাল তোমাৰ তোমাৰ খেলা কোদাটো ভাল, সেইটোতো তাই অল ৰাউণ্ড
অ', অ' তাকে কৈছোঁ মানে তাইক ক'বা আৰু বুৰ নেৰিব কাৰণে, চব কৰিব কাৰণে আৰু তাইক ক'বা কি অলপ স্কিলবোৰে নিজৰ স্কিলছবোৰ ডেভেলপ কৰিবৰ কাৰণে, কিয় কাৰণে আজিকালি পঢ়া শুনা হ'লে নহয় ন' বা জব, কিবা কৰিব লগা হ'লে, কিবা ভাল বস্তু লাগিলে মানে তোমাক লাগিবই এইবোৰ, স্কিলচ লাগিবই।
অ' স্কিলছটো লাগিব, মই তাইক কৈছোঁ এনেকে এইবিলাক কৰিবলৈ, মানে তাই স্কিলছটো আছে তোমাৰ ফুটবলত আৰু তাই মানে ফটোশ্বুট কৰিব বহুত ভালকে জানে। ত' মই ভাবিছো কি- তাই তাত তিনিটা ৰাস্তা আছে ডাঙৰত। নহ'লে কিবা এটা পঢ়া লিখা কৰি ভাল জব এটা কৰক নহ'লে- লে এইবিলাক ফটো শ্বুটত আগত যাওঁক নহ'লে স্পৰ্টচৰ লাইনত আগত যাওঁ, সেয়াই আৰু।
তাইক সুধিবা আৰু তাই কিহঁত বেছি ভাল পায়। তাই কিহত বেছি কৰি ভাল পায়। ত' তাই যোনটোত ভাল পায় সেইটোতে কৰিব দিবা আৰু এনেকে ফ্ৰৰ্চ নকৰিবা আৰু এইটো কৰা সেইটো কৰা ন।
ফ্ৰ'ৰ্চ কৰা নাই আৰু ঘৰৰ মানুহেও তাইক ফ্ৰৰ্চ নকৰে তাই মানে যি কৰিব বিচাৰিব মানে ঘৰৰ মানুহে তাৰ চাদ দিব আৰু।
অঁ' সেইটোৱে মানে এনেকে নিজে কৰিব দিবা আৰু।
অঁ' নিজে কৰিব দিম বাৰু একো কথা নাই। বাকী- তুমি এনেই কি কৰি ভাল পোৱা এনেই তোমাৰ স্কিলছ কি?
স্কিলচ মানে এনেকাতো মই চ'ব চবেই কৰো বাৰু। এনেকে একো নাই, এনেকে এটা পাৰ্টিকুলাৰ বস্তু নকৰো আৰু চবেই কৰো মানে মই চ'ব ফালে আৰু। মানে মই জানো চ'ব কৰিব বাট- চ'ব মানে ভালকে একো এটা নাই কৰা আৰু সেনেকাই। কৰো চ'ব কিন্তু এনেকে এটাতে ফ্ৰকাচ নাই কৰা আৰু মানে কৰিব লাগিছিল। কিন্তু নকৰিলো, একো নাই দিয়া আৰু হৈ যাব আৰু এনেকে ভাল।
অঁ' ভালতো হৈ যাব, বাকী মই জানা চবতে ভাল, তোমাৰ যেনেকে ভাবিলোৱা মই স্পৰ্টচত ভাল- ঠিক আছে আৰু মই গানো গাওঁ, মাজতে এটা কনচ চেত হৈছিলে হা' কনচেতত মানে তোমাৰ গান গাব কোনো নাছিলে, ত' মানে মোকে মানুহে ক'লে তুমিয়ে গানটো গোৱা, ত' গান গালো চবেই ভাল পালে আকৌ- মই মানে তোমাৰ এনেকে মিউজিচিয়ানো হয়। মই মানে গিটাৰ বজাব জানো- মানে গাই গাই মোক গীটাৰো বজাব জানো জানা। চ' মানে সেইটো জানো আৰু বাকী মই নাচিবও জানো, এনেকে কম্পিটিচন মানে নাচি ব গৈ থাকো, বাকি মই ড্ৰয়িংয়ো কৰিব জানো, ড্ৰয়িং কম্পিটিচন বিলাকো কৰো আৰু মানে- ডাঙৰ ডাঙৰ ড্ৰিয়িং কম্পিটিচনত যাওঁ আকৌ তোমাৰ কি কয় স্পৰ্ট শ্ব'তো ভাল, মোৰ মানে ফুটবলত- তোমাৰ ইন্টাৰনেচনেল গৈছো ন' আৰু এইবিলাক মানে নেচনেল খেলিয়ে থাকো। ত' সেইটোতো ভাল মই, বাকী মানে চবতে ভাল মই আৰু। বাকী মই ভাত বনাবও জানো ভালকে এইবিলাক মাষ্টাৰ চেফত- যাম বুলি ভাবিছো অডিশ্যন দিম বুলি ভাবিছোঁ, চাওঁ এতিয়া কি হয়।
অঁ মানে যাব পাৰা বাৰু এনেকে।
ঠিকে আছে মানে মই অল ৰাউন্ডাৰ মানে মই কিবা এটা- চাকৰি মোৰ কাৰণে কমি নাই আৰু মই মানে য'তে ত'তে কৰিব পাৰিম আৰু।
অঁ' ভালকে কৰা আৰু কিবা এটা লাইন এটা ধৰি পেলাই এটাতে ভালকে কৰা আৰু চবৰ ফালে থাকি থাকিও ভাল মানে এটাত ভালকে ফকাচ কৰিলে মানে বেছি ভাল আৰু তোমাৰ।
সেইটোয়ে, মই ভাবিছো এনেকে এনেকে অনলাইন ব্লগে কৰো নেকি মানে মইতো চ'ব ক'ত বস্তু জানোয়ে ন'। ত' মানে মই চ'ব বস্তু কৰিম আৰু মানুহ বিলাকে‌ও চ'ব বস্তু চাব, মোৰ ফল্লোৱাছ বাঢ়িব এনে কে উমঁ' ভিডিঅ' খিনিত ভাল ভিউচও আহিব ন'।
উমঁ' উমঁ' অহ' কৰিব পাৰা মানে চ'ব ফালে কৰিলো মানে বেছি ভাল হ'ব আৰু। তোমাৰ চ'ব ফালৰ পৰা কৰিবা ঠিকে আছে এনেকে কৰিবা কিন্তু- এনেকে ব্লগবোৰ কৰিলে মানে বেছি ভাল হ'ব আৰু তুমি ব্লগবোৰ কৰিবা ন'?
অঁ' মই ব্লগবিলাক কৰিম বাৰু।
অঁ' ত' সেইটোয়ে, ব্লগবোৰ কৰিলে বেছি ভাল হ'ব আৰু তোমাৰ মানে- আহ' চ'ব মানে চ'ব তাৰ চ'ব জাগা পৰা কন্টেণ্ট আহিলে ভালেই হ'ব আৰু।
অ চব জেগা পা কন্টেন আহিলে অ সেইটো হয় দে
তুমিতো এনেকে ট্ৰেভেল কৰি থাকা ন
অ মই ট্ৰেভেলো কৰি থাকো তোমাৰ ট্ৰেভেলৰো ভিডিঅ বিলাক এৰো মানে ট্ৰেভেলত মই মানে কি কৰো এনেকে পাহাৰৰ ওপৰত উঠো মানে হাইকিং কৰো মই মাজতে মাউন্ট এভাৰেষ্টৰ ওপৰত উঠিছো নোৱাৰিলো আৰু মানে অক্সিজেন টেংকিটো খটম হৈ গ'ল ন ত' মানে ঘূৰি আহিলো আৰু মটলত নহলে মাউন্ট এভাৰেষ্টৰ ওপৰত উঠিলো হয় আৰু মোৰ ভিডিঅ' আছে তুমি অই আ ইউ ইউটিউব চেনেল ইনষ্টাগ্ৰামত তুমি পাই যাবা মাউন্টে এভাৰেষ্টৰ ওপৰত উঠা তুমি চাই লবা
অ অ হ'ব মই চাম মানে মই এতিয়াহে গম পাইছো তোমাৰ মানে ভিডিঅছ্ বোৰ বনোৱা বুলি আগতে গম পোৱা হয় মানে মই চালোৱে হয় আগতে
নহম মই এইবিলাক কথা মানে কোৱা কথা নহয় ন মানে এনেকে কলে মানুহে ভাবিব কি মই অলপমান এনেকে ষ্টাইল মাৰিছো কিন্তু সেইটো নহয় ন মই মানে টেলেণ্টেড হয় মানুহতো এইটো মানে দেখাব মই নিবিচাৰো মানে নহ'লে মানুহে ক'ব ন হিংসাষাৰী মই তেনেকে ক'ব আৰু
ত তুমি বহুত টেলেণ্টেড বাৰু টেলেণ্টেড মানুহ হয় বাৰু তুমি মানে বহুত টেলেণ্ট আছে তোমাৰ ভালে মানে টেলেণ্ট থাকিব লাগে আৰু ইমান টেলেণ্টেড মানুহ আৰু তুমি
সেইটোয়ে টলেণ্টটো থাকিব লাগে কিন্তু মই এইটো টেলেণ্টো আছে যদি মই হিংসা নক কৰো মানে সেইটো মোৰ কথাটো ভাল চবে ভাল পায় আৰু
অ হিংসা নকৰিবা আৰু তোমাৰ টেলেণ্ট আছে বুলি কিয় হিংসা কৰিব লাগে ন সেইটো এতিয়া তোমাৰ নিজৰ তুমি চব নিজে কৰিছা ভালকে কৰা আৰু বেলেগকো মটিভেট কৰা কিয় তোমালোকে এনেকে কৰা তোমাৰ নিচ না ডাঙৰ মানুহ টেলেণ্টেড মানুহ তোমাৰ নিচিনা বনিব পাৰিব
সেইটোৱেটো ন সেইটোয়ে মই বেলেগক কওঁ কি তোহতে এইবিলাক কৰ তেনেকে কৰ মানে সেনতে এনেকে ক'লে মানে উল্টা খঙে উঠে সিনতে কয় কি তই এইটো জানো বুলি তই বেছি উৰি থাকিব নালাগে তেনেকে কয় সেইটো কথা
অ এইটো হয় এতি তো তুমি মানে এনেকে ভালকে মৰমত বুজাবা আৰু এনেকে বেছি নহলে বেছি কৈ থাকিলে সিহঁতে বেয়া পাব আ অলপ বুজাবা যদি নুবুজে নকবা আৰু একো নাই
সেইটোয়ে এনে নকওঁ আৰু মই ভাবিছো এনেক
টেলেণ্টটো আছে বাৰু কিন্তু তোমাৰ বহুত মই দেখিছো মানে বহুত টেলেণ্টেড মানে এটা কামটো তুমি বহুত ধুনীয়াকে জানা মিছা কথা কবাতো তুমি জানাই এইটোতো বহুতে জানা আৰু তুমি
সেইটোয়ে এইবিলাক কথা বাদ দিয়া বাৰু তুমি ভাত পানী খালা
অ ভাত পানী খালো কিয় মানে তুমি টেলেণ্টেড নহয় নেকি ল'ৰাটো মানে মোৰতো ভালহে পাইছে
ভাত চাত খাবই লাগে আৰু তুমি এ ভাত খাই কি ভাল পোৱা তোমাৰ ফেভৰেট ডিচটো কি মানে
মোৰ ফেভৰেটটো মানে এনেকে ফেভৰেট একো নাই আৰু ভাত তোমাৰ মই ইমান নাখাও ভাল নাপাওঁ মই ভাতটো বাৰু কিন্তু ফেভৰেট নাই জাষ্ট এনেকে মই এইটো মালাই চিকেন মালাই ম'ম' মানে মালাই বস্ স্তুটো মমই বহুত ভাল পাও আৰু এনেকে এনে গাখীৰ আগতে সৰুতে গাখীৰ দিলেও মানে মোৰ মালাই বস্তুটো বহুত ভাল পাওঁ ত মানে মই একদম গাখীৰ দিলে মালাইটো লাগেই মোক
আচ্ছা তোমাক মালাইটো তুমি মালাইটো গাখীৰ খোৱা নে নোখোৱা এনে খুদা গাখীৰ
এতিয়াতো নকোৱা হৈছো বাৰু
অ ঠিকে আছে তেনে হ'ব দিয়া বাই বাই ভালকে থাকিবা দেই আৰু মই এনেকে মই মনাই মই মনাম মাজতে তোমাক মক যেতিয়া বনাম তোমাক কল কৰিম তেতিয়া আমি দুটাই মিলি-জুলি খামা আৰু মলাই মাম' বাকি ইয়াত তুমি প পিকনিক টাইপো কৰিব পাৰি আমি পিকনিক টাইপ